হেল্ল' শুনিছা? অ তুমি কিমান সময়ত পালাগে ঘৰ গৈ।
অ ছয়টা
অ সোনকালে পালাগে সাতটা নবাজিল
অ তিনি ঘণ্টাত আহিব চ আৰু তিনটাত বাছৰ
অ এতিয়া কি হলে ৰুক্মণী গা খবৰটো
অ। হেৰি তেতিয়া পানী নপৰিল নহয় ইয়াক একবাৰ চাই আহিব দিছে তথাপি সি গৈছে। তাহাঁতৰ সেই থাকে ন? ডেলিভাৰী দিয়া ল'ৰা বহুত থাকে। সেইটো চাইডত তাহতক মানে খবৰ এটা লব দি ল'ব আৰু মানে আগে পিছে সিহঁত দি থাকে নহয় পানী হয় নে নহয়?
উম, উম।
কালি সেই দোকানত সুধি আহিলো নহয় এইটো ৰাস্তাত নুঠে বোলে ইমান।
উম।
ভিতৰলৈকেতো নুঠেইয়। কিন্তু সন্মুখৰ খিনিত কেতিয়াবা সেই নদীটো ভৰ্তি হলে মানে কেতিয়াবা আহে আৰু বাগৰি। কিন্তু দুঘন্টা তিনি ঘন্টাৰ পিছত সেইটো মানে নামি যায়। মইবোলো তাৰ মানে এনেকে ঘৰ চাই আছিলো। তাৰপাছ আপুনি বাইদেউ স সেইকেইটা ৰাস্তা তাত নাচাব এই
অ।
এ, এইটো ৰাস্তাত চাব পাৰে আৰু মানুহখিনি ভাল।
আহ।
তিনিখন-চাৰিখন মান দোকানত আছে হোদিছো আৰু।
উম, উম, উম সেইটো ৰাস্তাত মানে মানুহ বিলাকে চাগে নিকিয়ে কৰিছে ফ্লেট বিলাক আৰু
অ। ৰাস্তা ত বিক্ৰী কৰিলেও কি হ মানে মই ভাবিছো বিক্ৰী কৰিলেও কি হব কোনোবা নহয় কোনোবাতো থাকিবইে ন। আৰু যাক আৰু যাৰ নিজৰ ঘৰ তাহাঁতে এৰি থৈ ক'ত যাব?
ক'ত যাব। অ' সেইটোৱে।
কথা আৰুে পানীটো আৰু হওক কিন্তু পানীটো নামি গলে কথা নাই। নামি নাযায় তাৰমানে দুই-তিন দিন মান থাকি যায় বস্তুটো।
ৰুক্মিণী গাঁও পানীতো বহুত দিনলৈকে থাকে।
অ' সেইটো প্ৰব্লেম নামি নাযায়।
উম, উম।
ড্ৰেইনৰ ব্যৱস্থাতটো নাই যে ভালকে।
উম, উম, সেইটোৱে। এইটো এতিয়া মোক কাম-কাজলে আহিবই নোৱাৰিলে। পানীৰ বাইদেউ অ' পানীৰ বাইদেউ যাব নোৱাৰো মানে সেইটো বনাই আছে ন? টো।
মালিগাঁওতে একদম মানে সাগৰহেন অৱস্থা।
আহ, স বনাই আ বনাই আছে। যে তেতিয়া মানে ইহঁতৰ বেছিয়ে জুই কৰা মানুহৰ বহুত হৈছে।
অ'।
সেইকাৰণে দিগদাৰ আছে।
কালি ৰাতিও পৰিছিল চাগে জোৰে।
কালি ৰাতি ইমান দূৰে পৰা মই গম পোৱা নাই ৰাতি।
গম নাপালো কিন্তু তাৰ মানে ৰাতিপুৱা। আমাৰ তাতে জোৰে পৰিলে তাৰ মানে মই খোৱা ৰুমটোৰ সেই দৰজাখন দ পানীতো বাগৰি আহে।
অ'।
মানে জোৰকে বাওচিতা মাৰি যায় ত আহিলে তাৰমানে সেই ৰুমটোত অকনমান পানী জমা হৈ যায়। অলপ ৰুমতটো দ আছে। সেই পানী খিনি তাত। ত দেখিহেই ভাবিছো তাৰমানে জোৰে আহিছে।
জোৰেকে দিছে বুলি অ' মই গমেই নোপালো।
গম নাপালো, বৰ টোপনি আহিছে। ৰাতিপুৱা উঠিয়ে। অ' গম দিওঁ আৰু ফেন দিয়ে থাকি আমাৰ। স দিয়া থাকা ন জোৰে গম নাপায় সেইকাৰণে। তাকে।
কাম কৰা জনিয়ে মানে ফোন কৰ নাই বাইদেউ ইমান জোকে বৰষুণ দি আছে মই নাযাওঁ‌। পানী হৈ বুলি কওঁতেনেহে মই গৈ পেলাই দেখিছো। পানী আৰু চানচো লবা সিহঁতিৰ পিছত কমিলেও নাহে উম। অ' তাই চায়েন্সো লয় মানে অকণমান।
আহ চাঞ্চ টো লবই দিয়াচোন তাহাতে। একদিন বহিব পালেও পোৱা তাহতৰ আহ এতিয়া নিজে বনাব লগা হ'ল।
অ' বনাই আছো মাছ জিকা বিলাহী মাছ। তুমি আজি আৰামত খাবলৈ পাবা।
আহ বনাই থাকাৰ
উম মাত্ৰ আ চিয়ে বনাইছে চাগে।
বনাব আৰু।
উম উম উম উম।
অে ত আছো আৰু যাম চাগে শনিবাৰ ৰবিবাৰ মানে।
অ' তুমি আকৌ ইয়ালৈ আহিবা নেকি?
যাম যাম যাই তাৰ পৰা আৰু সিফালে যাম আৰু
বৰপেটা যাব আছে।
উম
ইয়াত থাকিবাহি মানে।
ইিহঁতে একদিন দুদিন থাকিম তেওঁ যদি আহে তেওঁৰ লগত যাম তেওঁ বোলে এতিয়া আহে নে নাহে।
কনফিউজ হৈ আছে আহিলে আৰু এ মাকৰ মুৰা দোহাৰ বেছিয়ে কাম নোহোৱা অফিচাৰ এটা পাইছিল খং উঠি যে। এচেম্বলি চলে গুৱাহাটীত সেইফালে তাহাঁতক হাইতক এটা লিভ ল'বা মানে নটিচ আহিছে মানে সাইতক এটা লিভ ল'ব নোৱাৰে বুলি।
অ' অৰ্ডাৰ এখন দেখিছিলো মই কিবা এটা।
অৰ্ডাৰ এখন আহে নহয়। সেনেকে ইয়াতে এচেম্বলি চলি আছে তাত। ত তহতি কি কৰি দিবি তাতে খং উঠি যায় মানে।
চেন্ঞ্চাছৰ কাৰণে সেইটো অকল।
হ অ' এটা। আহে যদি যাম। একেলগে নাহে যদি আৰু মই ৰখি নাথাকো। থলে মোৰ দিনগিটা যাই থাকে ন।
অ তোমাৰ দিনকেইটাই গৈ থাকিব তুমি অকলে যাবা নেকি গলে সি নগলে আৰু
অ
ভাল হোৱা কেইটা আছে নেকি তোমাৰ
অ আহিছে এ ওচৰে পাজৰে ভাটি আছে আৰু
মাতটো শুনি আছো গুণ গুণকে ভাইটি আহিছে। তে নেকি
আহিছে হি কালি
অ অ ম ঘৰত গোটেইকেইটাই গোট খাই চাওঁ এতিয়া
আহ হুলস্থুল আৰু মানে
হল বনোৱা চনোৱা
উম হম
বনোৱা হ'ল।
বনোৱা নাই হয় বনাই আছো আকৌ কৰি দিয়ে উম
আজি আ মাৰজাৰ খবৰ পাতি নাই আৰু এইজৰ খবৰ লও কি সেইটো ক খবৰ ল কি হৈছে কি নহৈছে তাৰ খবৰ নাই আৰু মানে
অ মইৰো ম গমেই নপাওঁ তুমি জানা বুলি
অ নথাকে ৰাতিপুৱাহে ডিচাইড কৰিলো
অ তাইতো গম পাইতো খবৰটো ল'বও পাৰে
তাই নাই সেইবিলাক তাই মানে তোমাক ডাঙৰ কাম এটাও কৰি দিব
অঁ
সৰু কাম এটা দিলে তাই ইমান অভংমূৰ্তি ধৰে তাৰ মই মানে মই নকৰো মানে ন কৰোঁ আৰু বিৰাট অকৰা তেনেকুৱা
কেতিয়াবা সেই পাৰ্চেলটো লবলৈ কলে সেইটোও নলয় নহয়। চিন্তা আছে নাই মই এফালে চাম ক্লাছৰ পৰা এনেকুৱা কিবা এটা কৈ দিয়ে তাই কেতিয়াবা আকৌ মনো দিম কিবা এক টাইপৰ মানুহ টো
সেইটোৱে
উম। উপাই নাই ভং উম অকৰা মানে তাই অভং নহয় অকৰা
অ কৰা তাই পোৱা বুজি নাপায় বুজি নাপায় একদম কথা বুজি নাপায় মানে
স আকৌ ঠিকে আছে গৈছে
ক
মুঠতে চেলাইটো বাঢ়িব লাগে আৰু
সেইটোৱে আৰু চিন্তা দেই ভাইষ
উম।
তেতা হাতেওছে আমাৰ হাতত বৰ্তমান নাই আম কৰিব লগাগে সিনি কৰিলো আৰু
উম।
হেৰি যি কৰে আৰু
এইটো কথা সিহঁতি লিখিছ নে জানো যে এৰিয়াতটো আমাক নালাগে
সেইটো বৰ্তমানলৈকে ডাইৰেক্ট লিখা নাই তাহাতে এনেকে কৈছে যে সেইটো পিছত হ'ব সেই বস্তুতটো এনেকেও ক'ব পাৰি যে তিনিটা কিস্তিত আপোনালোকে দি থাকক লাহে লাহে আমাক ইমান দৰকাৰ নাই তাৰমানে বৰ্তমান আৰু নহয়তো এনেকুৱা এটা কৰিব পাৰি যে ছেভেন্টিনৰ বেটছৰ খিনিক আগতে দি দিয়ক যিমান নহয় গোটকেইটাৰে তাৰপিছত টুৱেটি ৱান মে খিক দিয়ক তাৰপিত টুৱেণ্টি টুক দিয়ক। মানে লাহে ধৰে এনেকে দি থাকক। সেইটো পিছত কৰিব তাই মানে। কাৰণ যদি আইনী প্ৰক্ৰিয়াৰে যাবলৈ যায়, তাৰমানে সেই বস্তুটো দিব, মানে আমাৰ প্ৰাপ্য।
উম - উম - উম।
ভুল হৈছে ন', হিচাপ কৰোঁতে। তো সেই প্ৰা প্য বস্তুটো তাহাঁতে মানে, এৰিয়া নেদিয়াকে থাকিব নোৱাৰে।
এতিয়া যে আকৌ এল পি স্কুলেও উলিয়ালে। নতুনকে কিবা এটা এল পি স্কুলো।
যে আমাৰ স্কুল স্কুলত এ- নহয়, এল পিৰ কথা কোৱা নাই। এমলগেমেট হৈছে মানে তাহাঁতৰ স্কুলখন। তো এম ই- এম ই আৰু হাইস্কুল লগ হৈছে। তো এম ইৰ দুজন টিচাৰে হাইস্কুলৰ মানে এক্টিভিষ্ট। মানে চব কাম কৰি থাকে আৰু - আৰু নাইন টেনতো ক্লাছ কৰায়। তো আমি কি এম ই টিচাৰখিনিক এমালগেমেটেট এম ই টিচাৰখিনিক আমাৰ লগত ভৰাব নোৱাৰোঁ নেকি, এনেকে কৈছে।
ইয়ে ৰাম, নিজে কথা নাপাতি সেইটো কথাই পা ছে।
তাহাঁতে কৈছে, আমি- আমাৰ পোস্তটো কি এনেকে সুধিছে দে। অ' আমাৰ এটা ভুল হৈ আছে। আমাৰ ফিন আছামত এ এইবিলাক কথা কমনে ইয়াতে। অ' আৰু ফিন আছামত আমাৰ এ হেৰিবিলাক- পোস্তবিলাক এছিষ্টেণ্ট টিচাৰ হৈ আছে। আমাক এপইনমেণ্ট- নাই, এইটো আমি গুৰুত্ব দিয়া নাই। মই জানো কথা টো। কিন্তু মই গুৰুত্ব দিয়া নাছিলোঁ, আজি অত বছৰে। কিন্তু নতুন যিখিনিয়ে জইন কৰিছ যে, চব্বে নিজ জৰ এ- হেৰিটো গ্ৰেজুৱেট টিচাৰ কৰি লৈছে, গম পাইছে? আমিহে গুৰুত্ব দিয়া নাই।
তেতিয়াহ'লে আমি কৰি দিওঁ। ইডিট কৰিব নোৱাৰি নেকি?
এ নোৱাৰি। সেইটো আহিব লাগিব ওপৰৰ পৰা। নোৱাৰে। নহয়, ইডিত নহয় সেইটো।
সেইখিনি আমাৰ হাতত নাই। সেইটো তিলকক এতিয়া যায় ধৰিব লাগি
তেতিয়া অপশন নাছিলেই ফিন আছামত। ফিন আছামটো আমিহে ভৰাইছিলোঁ।
আমি আমাৰ ইনফৰমেশনখিনিহে ভৰাইছোঁ। আমাৰ পোষ্ট কি, আমাৰ হেৰি ডি ডি অ' কি, এইবিলাক অলৰেডি আমাৰ নামত আহি যায়। এই বস্তুটো অ'- এই বস্তুটো ফাইনেন্সত কৰাই আনিব লাগে। এইটো ডাঙৰ- এইটো আমি আমাৰ- এইটো কিন্তু এতিয়া আমি চলি আছোঁ। কিন্তু পেঞ্চনৰ টাইমত হাহাকাৰ লাগিব এইটো। এইটো তিলকক কৰাই আনিব দিব লাগিব। তিলকে মানে ওপৰত কথা পাতি ফাইনেন্সৰ লগত, এইটো কৰাই আনিব লাগিব। চবে কৰিছে। মই গুৰুত্ব- মইহে মোৰ লগৰজনী তাই কেইদিনমান বেয়া সেইটো কথাত লাগি আছে। কৈছে, হেই আমাৰো এছিষ্টেণ্ট হৈ আছে, একো নহয়। কৈছোঁ, পিছত পাবি ৰ' মছলা। তাৰপিছত সেনেকে মই গুৰুত্ব দিয়া নাই তাইৰ কথাখিনিটো। আজিহে ক'লে। আমাৰ পোস্তটো কি এনেকে সুধিছে।
সিহঁতৰ কৰাই আনিলে নেকি?
অ', নতুনখিনিয়ে কৰালে চবে।
নহয় - নহয়। এই লগৰজনী কৰাই আনিলে নেকি?
চিনি অ' কৰাইছে তাইৰ।
তাই কেনেকে কৰালে?
হেৰিত ক- কেৰাণী- তাহাঁতৰ স্কুলৰ কেৰাণীৰ দ্বাৰা কোৱাই - কোৱাই।
কামোৰ দি - দি। অ', সেই কেৰাণী আমাৰো তিলকক ধৰিব লাগিব।
এইটো ধৰিব লাগিব মানে, তিলকেটো ফ্ৰিতে কৰি নিদিয়ে।
তিলকে- তিলকৰ কথা নাই। তিলকে জাষ্ট ওপৰৰ মানুহটোক কব লাগিব। ফ্ৰীতে কৰিম ফ্ৰিতে কৰি দিব কেনেকে নিদিব।
নহয় তাক অহা যোৱা খৰচ এটা দিব লাগিব চাগে আমি।
সিটো লাগে দিব লাগে কিবা এটা দিম ন গোটেই কেইটা মিলি ধৰা গোটেই মিলি একশ একশ। দিলেও আমাৰ কিমান টকা ওলাই যায়।
উম ঝাশ টকা হৈয়ে যায়।
তে ত হেই বস্তুটো আমি কৰাব লাগিব তামানে আজি এচিষ্টেন দিছ। মানে হল এল পি আৰু এম এম খিনিক আছিষ্টেন টিচাৰ বুলি কয়। ত আমাৰ মঞ্চ। খন আমাৰ এছচিয়চন টো যিহেতু গ্ৰেজুৱট টিচাৰ হিচৰ এচ এছচিয়েচন। ত আমাৰ পোষ্ট টো গ্ৰেজুৱট টিচাৰ হৈয়ে থাকিব লাগিব আমাৰ নামটো। ত আমি তাতে কোনে এমি বিচাৰো অ সেইটো কৰাবই লাগিব। অ ত আমি গতিকে সেই। খ আমি এমি খিনিক আচিষ্টেন টিচাৰ খিনিক গ্ৰেজুৱট টিচাৰ লগত মাৰ্চ কৰিব নোৱাৰো।
নোৱাৰো অ।
সেইটো কৈছিল গতিকে তাহাঁতে যিমানে এক্টিভল কাম নকৰক কিয়। আমি যুঁজি যাম মানে অকল গ্ৰেজুৱেট টিচাৰৰ কাৰণে গতিকে বাইদেউ। শুনি বেয়া পাৰ লও কোনো উপায় নাই ন অৱশ্যে বাইৰে।
সি নাচামৰ এইটো বস্তু লৈ আমি যাব নোৱাৰো নি নিজে।
নোৱাৰো আমি অফিচলৈকে যাব পাৰো। যায়ে। প্ৰপাৰ মানুহজনক লগ ধৰিব লাগিব ন কোনে কৰে কামটো।
অ তিলকক পঠিওৱাতকে আমি নিজে যোৱাই ভাল নেকি জুলাইত ধৰি লোৱা আমিতো এতিয়া যাব পৰা আছে ন।। সুবিধা মানে তিলোকক মিডিল মেন হিচাপে পইচা দিয়াতকে সেই মানুহটো পইচা দিয়ে ভাল আমি।
অ। অ কিন্তু ইহেঁতে পইচা নিদিয়াকে কাম কৰাইছে ফোন কৰি কৰি। দিয়ে মই তাই সুধিম ৰখাত দাৰা কামটোই।
তুমি ঘৰি বচন ক না আম চাগ। কি কৈছে জুলাইত যিহেতু বন্ধ তেতিয়াতো আমি যাব পাৰিম ন নিজেই।
উম উম।
বেলেকত পঠিয়াতকে আনি গৈ পেলাই নিজে।
অ সেইটো কৰাব লাগিব এই সুধিম ভাবা মই আজি সেই কথাটোত তাৰ মানে মই গুৰুত্ব দিলো ক। কথাখিনি শুনি মই ইমান দিনে গুৰুত্ব দিয়া নাছিলো।
অ।
গম পাইছ গম পাইছ অ সেইটো কছে আমাৰ এছচিয়েচনতটো হল কেজুৱ। চ এই সেইটো কাম নকৰো আৰু এই আমাৰ যিটো। বৰ্তমান ডিমাড আছে মানে যি কাম কৰি আছো সেইখিনি পোৱাৰ পিছত এতিয়া মানে।